হেল্লো।
অ বাইদেউ ভালনে?
অ আছো দিয়ক দিয়া।
ক'ত আছে ঘৰতে আছে নে?
উম ঘৰতে আছো।
অ হেৰি যে আপুনি যে এই। হেৰি কৰে যে কাপোৰ যে ফেব্ৰিক কৰে সেয়া কৰি আছে নে? অ সেই কাপোৰ হেৰি ফেব্ৰিক কৰিলে কেনেকৈ কৰে আপুনি অকণ ক'বনে? ময়ো মানে ভাবিছো এযোৰ মানে। কম বুলি উ মানে কৰিম বুলি।
অ তাৰমানানে আমি কাপোৰ খিনি মানে হেৰি হিচাপে কিনি আনোতো কিনি আনি কৰি লৈ পেলাই আমি ঘৰতে ফুল খিনি। ফেব্ৰিক খিনি এইখিনি কিনি আনি ঘৰতে সেইখিনি ব। নাম আও। বনাই পেলাই তেনেকে পেলাই। কি কৰো।
অ বিক্ৰী কৰিলে ধৰক কেনেকে লয় দামটো।
কাপোৰ চাই দাম ফুলৰ ডিজাইন চাই দাম কও।
অ অ তেনেকে হেৰি হয় ন। এনে ফেব্ৰিকতটো হেৰি। এৰাইতো না। যাই চাগে। অ তাত আঠা মিক্স দিয়ে নে আপোনালোকে?
অ দি লও।
আঠ মিক্স দি লয় ন অ। তাকে হেৰি ফুলবোৰ কেনেকে আপোনালোকে যে এতিয়া দেখিছো ধৰক মোবাইলত ফুলবোৰ তেনেকে আনি আনি মানুহে ক ফুলবোৰ কি কিনিবলে পায় নেকি
অ কিনি আনো আমি সেইটো দোকানৰ পৰা কাপোৰ কিনিবলৈ যাওঁতে নাপায় অ ফুলবোৰ ফুলৰ ডিজাইনে কিনিব পাৰে বাকীখিনি আমি ফেব্ৰিক কৰি পেলাই মানে হেৰি কৰি দিয়া যায় আৰু
আঁকি পেলাই লোৱা যায়
অ আঁকি পেলাই বাৰ ন আকা কে হয় কিছুমানে নাহাকিলেও হয় কিছুমান ধৰা ডিজাইনটো হেভি হল থাকিব লাগে
অ অ এনে হেৰি হেৰি যে কি বুলি কয় কি এ এম্ব্ৰইডাৰিং কৰা নিচিনাকে কিবা ফেমত লয় নে কিহত লয়
ফেমত লওঁ এইখিনি আমি ফেমত নলওঁ আমি যিটো কিনা ফুল যে পায় আজিকালি সেই ফুলটো আনি পেলাই আমি মানে আঠা লগাই পেলাইহে আমি কাপোৰত লগাই দিওঁ যে
অ অ এবলেন যে কৰোঁ বুলি যে কৈছে আপুনি ধৰক আপুনি সেই কাপোৰ এম্ব্ৰইডাৰিং কৰা নেকি
অ এম্ব্ৰডাইৰিং কৰো।
অ অ এম্ব্ৰইডাৰিং কৰিলে সেয়া কেনেকে দামবোৰ কেনেকে কি কয় মানে ফুল চাই কৰে নে
অ। সেয়াও সেই ফুল লৈয়ে দাম কাপোৰ লৈ দাম আ তোমাৰ এতিয়া যি যোৰ কাপোৰ দিবা তোমাৰ যদি এতিয়া ধৰা তুমি কটনৰ কাপোৰে এযোৰ দিলা কাপোৰ। কাপোৰযোৰ কাপোৰযোৰ যদি মই। কিনিব লাগে সেইটো এক্সট্ৰা দাম হ'ব। এম্ব্ৰইডাৰিং দাম হব গোটেইখিনি প্ৰিজাৰ কৰি পেলাই ধৰা মোৰ হাজিৰাটো পৰাকৈ এটা দাম কম আৰু তোমাৰ ডিজাইনটো কেনেকুৱা লাগে সেই ডিজাইনৰ মতে আমি বনাই
কষ্টটো কষ্টটো অনুসৰি মানে। যিহেতু ময়ো সেইটো কাম কৰিম বুলি ভাবিছো সেইকাৰণেহে মই সুধিছো দেই। কষ্টটো অনুসৰি মানে সেইফালে। পইচাটো তেনেকে। ওলাইনে বাৰু। ওলাই ন।
ওলাই।
এনে এযোৰ কাপোৰ ধৰক হেভিয়ে এযোৰ কাপোৰ কৰিছে আপুনি ধৰক এম্বডাৰী নহয় আপুনি ফেবিক কৰিছে। সেই কাপোৰযোৰ আপুনি ফেব্ৰিক। কৰিবলৈ হ'লে কিমান মান দিন লাগে বাৰু এ সম্পূৰ্ণ এইযোৰ আকে ব্লাউজ মেখেলা চাদৰ। গোটেইখিনিত।
গোটেই খিনি কৰিলে আৰু তোমাৰ দু দুদিন লাগে। এয়া ধৰা মানে। আমি এতিয়া ঘৰুৱা কাম বন কৰি পেলাই আজ হৈ পেলাইহে আমি কৰিব পাৰোতো আমি কাম খিনি কওঁতে আমাৰ দহটামান বজাৰ পৰা আমি লাগো যদি এতিয়া দীঘল দিন আমাৰ পাঁচটামান বাজিলে ফুল লগাই বা মে। মেখেলা খনত ফেব্ৰিক কৰি পেলাই হৈ যায়। চাদৰ খনত মেখেলাখনে ফুল লগাই কৰি লৈ ফেব্ৰিক কৰি আমাৰ হৈ যায়। আকৌ পিছদিনাখনলৈ দাম। মানে ব্লাউজৰ পিছ থাকিলে ব্লাউজটো ফেবিক কৰিব লাগিব আকৌ মেখেলাখন ফেবিক কৰিব লাগিব আৰু বা চাদৰ খন।
অ অ তাৰমানে দুদিনত হয় আৰু
অ দুদিনত হৈ যায় অ দুদিনত হয়
দিনত হয় আৰু যদি এ এম্বদাৰিং কৰিম বুলি ভাবে আপুনি কিহৰ কৰে এম্বদাৰিংটো আ আপুনি হাতেৰে কৰে নে মেচিনত
হাতেৰে কৰো মেচিনত নাই নাই মেচিনত কৰা নাই হাতে আকৌ হাতে কৰিলে ধৰা তোমাৰ ফুলটো যিমান ডাঙৰ হ'ব বা যিমান সৰু হ'ব ফুলটো ডাঙৰ হ'লে মানে দিনটোত তিনিপাহ বা দুপাহ কৰিব পৰা যায়
উম উম উম উম
যদি বোলে সৰু হয় তেতিয়াহ'লে চাৰি পাঁচপাহে একেদিনাখনে হয় তেনেকৈ
অ কষ্ট হয় ন এ এনে ফেব্ৰিক কৰা কাপোৰযোৰ কাপোৰযোৰ তুলনাত চাগে এম্বদাৰিং কৰা কাপোৰযোৰ দামটো অকণ বেছি
অ বেছি হ'ব
গ্ৰাহকে সেইটো দামটো দি পেলাই নিবলৈ অকণো আপচোচ নকৰে ন
নাই নকৰে কাৰণ তেওঁলোকে যিটো ডিজাইনত বনাবলৈ দিব আমি সেনেকে বনাই দিম তেওঁলোকক বনাবলৈ দিব আহোতে আমি ডিজাইনটো চাই ফুলৰ দাম চাই কাপোৰ চাই আমি দামতো কৈ দিওঁ যে
বনাবলৈ দিওঁতে মানে গোটেই খিনি ঠিক কৰে
অ সেইখিনি গোটেইখিনি ঠিক কৰি পেলাই আমি তেখেততে যেতিয়া নিবলৈ আহিব তাৰ আগতে আমি বনাই থৈ দিওঁ টাইম নিবলে আহোঁতে আমি যি যিটো দাম কয় সেই দামৰ মতে তেওঁলোকে ঠিক কৰি থৈ যোৱা সেই দামটোকে আমাক দিয়ে তাৰ পিছত লৈ যায়
অ কথাটো সেইটোহে ন
উম উম
সেই যে আপুনি কি থান কাপোৰ কিনি আনি পেলাইনে নে চেট কাপোৰ তেনেকে উকাকে পায়
চেট কাপোৰ উকাকে কিনো মই থান মানুহ বাৰু চেট কাপোৰ মই বাৰ যোৰ বাৰ যোৰ আনো
কটনতে পাই ন নে বাকী বাকী বেলেগ
কটনৰও পায় পলিপাতৰ পায় পলিপাতৰ বা মিক্স পাতৰ পায় পলিষ্টা পাতৰ পায় মানে তোমাৰ যিবিলাক পছ বন্ধ হয় তুমি যিটো কোৱা বোলে মোক পলিপাতৰ এযোৰ এনেকে বনাই দিব লাগে বা মোক পলিষ্টা পাতৰ এযোৰ এনেকে বনাই দিবলাগে এনেকে বোলে কোৱাৰ পিছত আমি
অ অ অ অ অ নহয় মানে হেৰি এ যদি বোলে নাই মই কন্ট্ৰাশত কৰো তেতিয়াাহ'লে কাপোৰোৰ মই এক্সট্ৰাকে কিনি আনি দিব লাগিব নে আপুনি নিজে কিনিব
নহয় তোমাৰ যদি পছন্দ হয় বোলে মোৰ এইটো কালাৰ পছন্দ হৈছে মই কাপোৰ পুজো আনি দিছো তুমি মোক এনেকে পেলাই বনাই দিয়া তেতিয়াহ'লে মানে কাপোৰযোৱা পইচাটোহে কমিব বাকীখিনি পইচা একেটাই থাকিব কাপোৰ সোৰো তোমাৰইচাটো ধৰা মই নলওঁ তুমি যিমানত অনা পাঁচখনত আনিছা এহেজাৰান যিহেতু তোমাৰ কথা
অ আকৌ অ কাপোৰ বা বস্তু খিনি মই আনি দিলো মানে তেনেকেও কোনোবা কাষ্টমাৰ আহিব পাৰে নহয় গ্ৰাহক কোনোবা ন বোলে কাপোৰ খিনি যদি মই আনি দিওঁ বা বস্তুখিনিও মই আনি দিওঁ তেতিয়া কৰাইপিনে মই সেটো পইচা টো কিমান মান হ'ব বাৰু
সেইটো কৰি মেলি দম ভিতৰত হ'ব যদি ফেব্ৰিক কৰিবলগীয়া হৈ যায় ফেব্ৰিক চেব্ৰিক খিনি আনি দিয়াৰ পিছত চাৰিশ পাঁচশ মান টকাৰ তলত কৰি দিব পৰা যায় আৰু
অ চাৰিশ পাঁচশ তলত আৰু মানে ফুলটো চাই পেলাই সেইটো দামতটো হয়
অ তাৰমানে গোটেই খিনি এভৰিথিং তুমি যদি দিব পাৰা তেতিয়াাহ'লে মানে হয় আৰু মানে তোমাৰ কৈছো ধৰা ফুলৰ পাত ফেবি কপ ব্ৰাছ তোমাৰ ঠাই এইখিনি গোটেই খিনি যদি আনি দিব পাৰা তেতিয়াহ'লে মই দুদিনত মোক কৰা হাজিৰাটো মোৰ লাগে মই তুমি বাকী খিনি আনিয়ে দিছো মোৰ দুদিনৰ হাজিৰাটো মোৰ দুদিনৰ হাজিৰাটো ধৰা দুশকে হলে চাৰিশ টকা বা আঢৈশকে হলে পাঁচশ টকা এটা হলে
অ অ তেনেকে হৈ গল ন উম বাৰু তাক তাকে মানে মই জানিবলৈ ফোনটো কৰিলো আৰু ধৰক এমব্ৰইডাৰিং কৰাটো যদি তেনেকে তেওঁলোকে বোলে নাই মই গুলুলি সূতা আনি দিম পুৰো আনি দিম ফুলটোও মই চাই দিম এইটো ফুলহে‌ লাগে মোক তেওঁৰ লোকৰ যদি কিবা তেনেকে থাকে এ তেতিয়া হ'লে সেই সেই হিচাপত মই ফুলখিনি যিমানখিনি ধৰক কষ ত অনুপাতে সেইটো সেইটো অনুপাতে মই দামটো ক'ব লাগি ব সিহঁতক
অ তাৰমানে সেইটো হাল ধৰা তোমাপ ফুলতো তুমি নিজেই কৰিবা ন তোমাৰ ডিজাইনটোহে দিছে তুমি গুলিটোহে আনি দিছা তোমাৰ গুলিটোত ধৰা তোমাৰ পয়ত্ৰিচ টকা পই কিন্তু এপাহ ফুলৰ দাম তোমাৰ ডাঙৰ ফুল হ'লেতো পোন্ধৰ টকালেকে হয় বা, পঁচিছটকা ত্ৰিশ টকালৈকে হয় এপাহ,
দাম আছে প্ৰতিপা ফুলতে দাম বেলেগ বেলেগ নহয়, হয়।
অ সেয়ে মানে চব দামেই বেলেগ বেলেগ। এপাহ সৰু, ফুল এটা দামেই হ'ল আমাৰ দহ টকা এপাহ ফুলত যদি দহ তকা তোমাৰ ফুল লাগিব কেইপাহ মেখেলাখনত যদি চপাহ দিয়া যায়। মানে তিনটা লাইন দিলে তোমাৰ এটা চাইডে, এটা চাইডে ন প এ নপাহ বা ছপাহ সাত পাহ আঠ পাহ এনেকে হয় নহয়। তোমাৰ চাই কেইটা লৈ লৈ তেনেকে। পেলাই হিচাপ কৰি পেলাই আমি ফুল কিটা আঁকি কৰি লোৱাৰ পিছত ডিজাইনটো দিয়াই পিছত সেয়ত জোখটো পোৱাৰ পিছত আমি গ'ম পাই যাওঁ নহয়, কেটা ফুল খাব। সেইমতে ফুলৰ হিচাপে আমি পইচাটো কেতিয়া লৈ লওঁ আও
অ তেনেকুৱা ন। উম তাৰপা ফুলটো। কিমান যায় একেবাৰে সৰু ফুল এটা ধৰক অ মই এতিয়া আকৌ নয়ন তৰা ফুলটো সমান ফুলটো। আপোনাক মই বুজাব বিচ চাইছোৱা আৰু কথাটো।
হয় হয়
ফুলটোত দাম কিমানকে লয় আপোনালোকে
সেনেকুৱা ফুল এটাত তোমাৰ তোমাৰ ধৰা আ সেইমানকে হ'ব পাঁচ টকা মানকে হ'ব চাগে।
নয়নতৰাটো পাঁচ টকা মান হ'ব ন তাতছ অকমান ডাঙৰটো দহ টকা। তেনেকুৱা।
হেল্ল'
অ তাকেইতো।
উম
তাতকে অকমান ডাঙৰটো দহ টকা।
অ তাতকে অলপমান অলপমান মানে তাতকে এগুণ ডাঙৰ তাত। কে এগুণ বা দুগুণ ডাঙৰো দহ। টকা তাতে আৰু অলপ। ডাঙৰটো হ'ল বিশ পোন্ধৰ টকা। বিশ টকা পঁচিশ টকা ত্ৰিশ টকা।
ত্ৰিশ টকালৈকে মানে যিমান ডাঙৰ হয় ফুলটো সিমানে মানে দামতটো বাঢ়ি -বাঢ়ি গৈ থ
অ -অ - হয় -হয়
উম ', তাকে মই সেই বস্তুতটো মানে জানিবলৈ বোলো নতুনকে কৰিম বুলি ভাবিছো তেনেকে কিবা এটা কৰি বলো নিজৰ হাত খৰচটোকে উলিয়াই থাকো।
অঁ ', - অঁ',
আপোনাক এই মোবাইলতে দেখিছিলো মানে সেইকাৰণে বোলো বাইদেউ গৰাকীক এ সুধি চাওচোন কেনেকুৱা কি কথা যদিহে লাভ এতিয়া কষ্ট এটা কৰিম যিহেতু আমি লাভ এটা লবলৈতো চাবই লাগিব নহয় জানো অ', মানে- মানে মই সুধিছো আৰু আপোনাক মানে বস্তুটো কেনেকুৱা কি কেনেকে কৰিলে ধৰক কেনেকুৱা কি হ'ব? লাভ হ'ব নে লো লোকচান হ'ব বা কেতিয়াবা গ্ৰাহকেও কয় যে আমি বস্তুখিনি দিম আপুনি বনাই দিয়ক। গতিকে সেই গোটেইখিনি কথা শুনিলো বাৰু শুনি ভালেই লাগিল কথাখিনি গম পালো।
অহ ',
আৰু যদিহে মানে মই কিবা আগলৈ অসুবিধা পাওঁ আপোনাক সুধিম দেই। আপুনি মোক কথা খিনি ভাল তেওঁক বুজাই পেলাই কব আৰু
আহ ', হ'ব বাৰু দিয়া উম- উম
ৰাখিছো আৰু ন। অ', হ'ব দিয়ক।